অহ হেল্ল'। হেল্ল'।
হেল্ল'। হেল্ল'।
শুনি আছা?
অ।
কেনে বৰষুণ কেনে সেইপিনে?
বৰষুণ দিছে ইপিনে।
দিছে ন, আমাৰো এইপনে পুৰা বৰষুণ পুৰা এতিয়া পানীয়েে উঠি নেকি আছো গুৱাহাটীত, পানী উঠা জেগাতে আছো বেলতলা। এজি এইবিলাকতটো পানীৰে আদ্ডা।
অহ।
বাকী জিম-চিম যোৱা নাই?
নাই যোৱা।
যাব লাগে মইতো যোৱা নাই। যাম অহা সপ্তাহৰ পৰাই চাগে।
অহ যাবা যাবা জিম-চিম যাই থাকিব লাগে।
তাকেইতো। জিম গলে শৰীৰ চৰ্চা কৰিলেহে শৰীৰটো ভালে থাকিব।
ইমান চাউণ্ড ওলাই আছে।
ফাংচনত আছিল যে সেইকাৰণে চাউণ্ড আহি থাকে। চাউণ্ড পলিউচন হৈ আছে বুজি পাইছা। হৰণ বা এইবিলাক মানুহবোৰেতো এনেই হৰণ মাৰি থাকে গাড়ী দি গ'লেও। পিপ্ৰা এটা পৰিলেও হৰণ মাৰে আজিকালি ৰাস্তাত।
হয় দিয়া ঠিকেই কৈছা।
উম। বাকী দুপৰীয়াৰ খানা?
খানা বৰ্তমান নাই। খোৱা, তুমি খাইছা?
মইতো খোৱা নাই খাম অলপ দেৰিকে।
অ।
গুৱাহাটীত ভিমিডিটি বহুত বাঢ়ি আছে, বৰষুণ দিয়াৰ পিছতো হা, বৰষুণ দি আছে হ'লেও কিন্তু গৰমত মানুহ একদম মানে চুৱেটিং বহুত হৈ আছে চবৰে। মই বাহিৰতে আছো, কিন্তু গৰমতটো এনেকুৱা লাগি আছে নহয় ত মানে সেই গম পাই তাতে আছে বুলি।
অ আজিকালি, আজিকালি বতৰ মহিমাই ধৰিব নোৱাৰি, ইমাত্ৰ ৰ'দ দিব আৰু ইমাত্ৰ বৰষুণ দিব।
তাকেইত লাষ্ট দুদিন যি বৰষুণ গ'ল এ বৰষুণ বৰষুণ বেলে গ ৰ'দ গ'ল, ৰ'দৰ পিছে পিছে আহজি বৰষুণ। কেইদিন বা এনেকে বৰষুণ দিয়ে। বাকী হেৰি কি বুলি কয় হেল্ল'।
অ শুনি আছো কোৱা।
শুনি আছা?
আছোঁ।
আহ কি বুলি কয় এপিনে পিলিন কাটা ৰাস্তাবোৰ পিলিন কটা তোমাৰ হেৰি শ্বিলং এইবিলাকতো বৰষুণ পুৰা দি আছে ইয়াতকেতো বেছিয়ে হ'ব বৰষুণ কিন্তু সেইপিনে হিমিডিটিও ভাল কাৰণি ইপিনে মানে কি বুলি কয়, পলিউশ্যন ফ্ৰী এৰিয়া ন এইবিলাক আৰু গছ গছনি গোটেই এইপিনে আৰু আমাৰ গছ-গছনি নাইয়ে কাটি-কাটি চব আমাৰ হিমন্ত মামাই শেষ কৰি পেলালে।
আজিকালি আৰু কি ক'ম এনেকুৱাই হৈ গৈছে গোটেই চহৰখন।
তাকে টো এই গ্ৰীণ বাছৰ জ্বালা এটাৰ পিছত এটা লাগি থাকে এইমাত্ৰ মোৰ চকুৰ আগতে দুখন গ্ৰীণবাছ অভাৰটেক কৰি গুচি গ'ল ৰাস্তাত যাম লগাই যায়। বহুত কিবা কিবি দিছিলে মাত্ৰ বাকি অ' আহ কি বুলি কয় বাকী হ অ' কলেজটো বন্ধ এতিয়া!
অ' কলেজ বন্ধ তুমি তোমাৰটো ইণ্টাৰণশ্বিপ চলি আছিল ন?
ইণ্টাৰ্ণশ্বিপ চলি আছিল ইণ্টাৰ্ণশ্বিপৰ কিন্তু একো আপডেট অহা নাই কলেজৰ ফালৰ পৰাই।
এইবাৰতো এটো কলেজৰ পৰাতো একো অহা নাই নিজে কৰিব লাগেচোন।
নিজে কৰিব লাগে কলেজৰ পৰা একো নাহিলে। এতিয়া চাও কি হয় এতিয়া ছাৰে এতিয়ালৈকে একো আপডেট দিয়া নাই আপডেট দিলেহে জানিম মানে যোনটো আই-ই-আই-আই-ই হা কিবা এটা আছে তোমাৰ বেলটলাত আছে বেলতলা বোলে এই বেতকুছি পিনে আছে সেই তাতে অলপমান প্ৰচিডিয়ৰ বোলে লম্বা বহুত হ এতিয়া মানে নামটোকে আহিছে বাৰু একচেপ্ট কৰা নাই এতিয়া সেই প্ৰচিডিৰবোৰৰ কাৰনে ৰখি থাকিব লগা হৈছে।
অ'
মানেটো পোন্ধৰ দিন কৰিলে আঠ ঘণ্টাকে যদি কৰো ইণ্টাৰ্ণচিপ ক্লিয়াৰ হৈ যায় পোন্ধৰ দিনত। তাকে সেইটোৱে কৰিব লাগিব আঠ ঘন্টাকে ডিউটি দিব লাগিব।
এশ বিশ ঘন মিনিট নেকি নহয় নহয় ঘণ্টা।
ঘণ্টা এশ বিশ ঘন্টাত তোমাৰ হেৰি মানে আঠ দিন যদি মানে বাৰ দিন পোন্ধৰ দিন যদি কৰা তেতিয়া হ'লে হৈ যাব আঠ ঘন্টাকে এদিনটো ফিফটিন কৰিলে এশ বিছে হয়।
কৰিবা আৰু বেছিদিন নাইয়েচোন
উম' কলেজ খোলাৰ আগে আগে আগষ্টৰ এক তাৰিখৰ পৰা কলেজো খুলিব দিয়া তে ৰাখো থেংক ইউ।
কি ৰাখা? তুমি কতো যোৱা নাই নেকি?